হেল্ল' অ অ আছো এনে তুমি
এই আছোঁ বহি বাৰু খবৰ খাতি ভালেই।
হা
খবৰ খাতি ভালেই
অ ভাল এ তোমাৰ
উম ভালেই-
আচ্ছা।
বাকি আৰু বাকী ঘৰৰ খবৰ খাতি
অ ভালেই তোমালোকৰ
উম ভালেই
খালা
খালো আৰু তুমি
মই খোৱা নাই বাৰু।
আচ্ছা এনে ক'ত আছা ঘৰতে?
নাই অলপ ওলাই আহিছিলোঁ এই চেণ্টাৰ ফালে।
আত্ছা।
বাকী এনে কিবা কৰি আছা নেকি নে পঢ়ি আছা? অ ঠিকে আছে পঢ়া।
তুমি?
মই তোমাৰ কিবা জব কৰি আছো।
আ কি জব কৰি আছা তে?
মই মানে এনেকে কি ক'ম আৰু তোমাক। ক'বলৈ মানে একো ভাষা নাই।
আচ্ছা।
তাকে। আৰু কোৱা
তেনে কিমানলৈকে পঢ়িলা?
টুৱেলভ লৈকে।
আতছা।
তাকেইে ভাবিছো ক'ত বা গ'ল বহুত দিন হল ফোন চোন কৰা নাই দেখোন? তাকে ভাবিছোঁ কৰ ৰখা মানে অলপ বিজি আছিলো না সেইটো কাৰণে অলপ ফোন চোন কৰিব পৰা নাছিলোঁ।
উম কৰিবা কেতিয়াবা কেতিয়াবা ফোন। ঘৰত কোন কোন আছে?
ঘৰত ক'ব গ'লে চবেই আছে বাৰু।
অ।
মোৰ হ'বলগীয়া মানুহজনী বাদ দি।
অ আত্ছা।
উম। কি আৰু কোৱা তোমালোকৰ?
আছে মা দেউতা দাদা ভন্টি।
উম্। ক'তো ফুৰিব ফুৰিব যোৱা নাই?
যাম যাম ভাবিছো টৱাং যাম ভাবিছো।
হয় নেকি? কেতিয়া মানে যাবা?
কেতিয়া যাম আৰু এতিয়া হোৱা নাই যাম বুলি ভাবিছো কিন্তু কেতিয়া যাম সেইটো হোৱা নাই।
ঘৰৰ ফেমিলিৰ লগত যাবা নেকি?
উম।
অ ঠিকে আছে যাব লাগে ন এনেই মানে ঘৰত কিমান থাকিব আৰু।
উম ফুৰিব লাগে অলপ।
সেইটো হয় তাকে মই ভাবিছোঁ অলপ ফুৰিব যাওঁ তাকে ভাবিছোঁ যাওঁ বুলি। লগৰো পোৱা নাই ন এনেকে।
অ।
সেইটো কাৰণে মানে ওলোৱা নাই ক'তো।
উম।
তাকে। মানে সেইদিনা শুনিলোঁ তোমাৰ তোমালোকে যাব বুলি সেইকাৰণে সেইকাৰণে সুধিলোঁ আৰু তোমাক।
উম্।
আৰু কোৱা।
এতিয়া আমি গ'লেওটো ফেমিলিৰ লগত যাম ন। ত নহলেটো যাব পাৰিলা হয়।
আৰু
উম আৰু কোৱা
সেইদিনাখন কিবা বিজনেছৰ কথা কৈ আছিলে যে
অ
তাকে মানে এইটো কি কৰিবা মানে
এতিয়া ভবা নাই এতিয়া পঢ়ি আছো ন এতিয়া বিজনেচটো কৰিম বুলি ভাবিছো এতিয়া কি কি কৰিম
সেইটো হয় বাৰু ইমান উ এতিয়া ইমান হেডক ললে বাৰু বেয়া
উম
বাকী মানে এইফালে কৰিলে ইফালে ধ্যান নহব ন
উম উম
বাকী ঠিকে আছে ব ঠিকে ভাবিছা তুমি পঢ়ি শুনি লোৱা ধুনীয়াকৈ তাৰপিছত আৰু চাকৰি পালে পালে আৰু নাপালে এইবিলাকে কিবা এটা কৰিব লাগিব এতিয়া এনেই বহি থাকিব নোৱাৰা ন
উম উম
এতিয়া ছোৱালী হওক চাই ল'ৰা হওক কিবাটো কৰিবই উ অ সেইটো হয় হাত ভৰি দিছে ভগৱানে যিহেতু
উম
এয়া কৰিব লাগিবই না তাকে মই ভাবিছোঁ মানে কি কয় এই বিজনেছ এটা কৰোঁ বুলি মানে বিজনেচ কি এনেকে সৰু মোৰ কিবা এই গাহৰি ফ্ৰাম খুলো বুলি ভাবিছোঁ
অ
তাকে ইমান লগৰ কেইটাক কৈছো লগৰ কেইটাই কৈছে ৰৌ হ'ব মানে হব বুলি কৈছে কিন্তু এতিয়া মানে পইচা অলপ কমি আছে ন এতিয়া চবৰে এতিয়া পইচা নেথাকে এনেকে
উম উম পইচাটো লাগিবই এটা বিজনেছ কিবা কৰিব কাৰণে
কিন্ত কৈছোঁ পইচাটো অলপ কমি আছে এনে কৈছে ৰ অলপ দিন আমাৰ তাত নাই টোৰ তাত নাই এতিয়া কিবা এটা কৰিব গলেতো তোমাৰ আৰামচ কৰিব লাগিব ন মানে ইমান কৰো বুলি ক'লেতো কৰিব নোৱাৰি নে
অ অ
সেইটো কাৰণে সে কৈছে ধৰ্য ধৰ চব হৈ যাব আৰামছে
আচ্ছা
আৰু বাকী
বাকী আৰু কি ঘৰৰ মানুহ বিলাক কি কৰিছে
ঘৰৰ মানুহ আছে এ কি কয় ভন্টি ফুৰিব গৈছে কিন্তু গৰম বন্ধত দিছে জে সেইকাৰণে ফুৰিব গৈছে
উম
মায়ো আছে ঘৰতে ঘৰৰ কিবা কাম বন থাকে কৰি আছে
অ অ আৰু কোৱা
তাকে ভাবিছোঁ মানে এতিয়া কি কৰোঁ
কৈ দিবা কিবা এটাতো কিবা নহয় কিবা এটাতো কৰিব লাগিব না নহলে কেনেকে চলিব
উম সেইটো হয় বাৰু এতিয়া যিহেতু ল'ৰা এতিয়া কোনো কৰিলেও মানে কিছুমানে ক'ব নোৱাৰি আমুকে তামুকে
একোৱে নকৰে কব ঘৰতে এনে থাকে বুলি কব
কি কবা এতিয়া চবৰে কথা শুনিব লাগে
ল'ৰা মানুহ বিলাক কিবা নহয় কিবা এটা কৰিবই লাগে
উম
পাছত কয় এনেই থাকে ঘৰত কাম বন নাই এইবিলাক শুনিবই লাগে
কৈ আৰু কি ক'বা মানে কি কৰি যোনো ল'ৰা নহও কিয় ঘৰৰ ফালৰ পৰা যদি কিবা অলপ চাপৰ্ট দিয়ে সেইটো ল'ৰা কিবা নহয় কিবা এটা কৰিবই
উম
তাৰ মানে কোনো এতিয়া চোৱা তোমাৰ হ'লেও এতিয়া তুমি কিবা এটা কৰি আছা এয়া তোমাক যদি কয় মাহঁতে তো নোৱাৰোঁ আমুখে তামুখে বুলি ক'লে তুমি কেতিয়াও নোৱাৰা এই ভাইবা তুমি মাহত দে যদি এনে কৈছে মোক দেউাাহঁনে যদি এনোই কৈছে মোক ক'ত পাৰিছছে গৈ এই তুমি তাত অলপ হেৰি হৈ যাবগৈ এতিয়া যদি তোমালোকে মাহঁতে ঠিক ওপৰ কি কৰিব চা এইবাৰএইখিন চাই ল'ম সেনেক'লে তুমি টেনচন নলবা যে মাহঁতে মোক চাই লব পিছত
উম
এনেকুৱা নিচিনা হ'লে অলপ তোমাৰ দম থাকে ন ইমান কৰিবলগীয়া যাতে ভয় নাথাকে এতিয়া যেনে কি এতিয়া কিছুমানকৈ তই পঢ়ি আছ তই যদি ফেইল কৰ তোক চাবি ঘৰৰ পৰা ওলাই দিম। বা আমুকে তামুকে এতিয়া সিহঁতৰ দুখ লাগিব ন তাই এতিয়া পঢ়ে পঢ়াৰ সময়ত এতিয়া কিবা হয় কিবা লাগে বা নালাগে সেইটোতো জানো শুনিব লাগে ন
উম
এতিয়া সেইবিলাক চবেই বুজি পাব লাগে এতিয়া চবে বুজি নাপালে নিজৰ অলপ হেডেক দি টো লাভ নাই
উম
সপ
কিবা এপ্লাই চেপ্লাই কৰা নাই।
এপ্লাই সেপ্লয়টো কৰা নাই বাৰু এক
অ
ইণ্টাৰেষ্ট নাই মানে ইটাৰেষ্ট দিইফালে আছেব বিজনেজনেছ কৰো নেকি
উম উম তাই কৰিব লাগে বাৰু এবাৰ মান
অঁ লাগে বাৰু এতিয়া জীৱনত এটাই জীৱন
উম উম
সুখ দুখ কষ্ট এইবিলাক চব কৰিব লাগিব। বাকী বাকী তুমি কিমানত পঢ়ি আছা?
উম চেকেণ্ড ইয়াৰত
অ ঠিকে আছে। আৰু কোৱা
ছেকেণ্ডইয়াৰ পাছত মই কিব এটা কৰিম বুলি ভাবিছো। আৰু ইমান ৰাতি ছেকেণ্ড ইয়াৰ পিছত নপঢ়ো আৰু
কিয় নপঢ়া
উম কিবা এটা কৰিম বুলি ভাবিছো আৰু।
অঁ ঠিকে আছে তুমি যিটো ভাব যিটো ডিচিশ্যন লোৱা যাতে ভাল ডিচিশন লোৱা। যদি তুমি নপষ্টোৱা এই তেৰিকা মই এইটো এনেই কৰিলে দিয়ে ভালেও নহ'ল সি ভালেও নহ'ল।
অ এইটো পঢ়াও যদি এৰি এৰি দিয়ে না পাছত লাগে কি এনেহে এৰি দিলো বেলেগক চাই কিনি। তেনেকা লাগে কোনফাল লাগিব এনো হয় লাগে।
এতিয়া কিছুমানে বা পঢ়ি থকা সময়ত কৈ ঘৰত মই এনেক কৰিম তেনেক কৰিম। তেতিয়া পঢ়া চহা চব এৰি দিব কিবাটো কৰিব। তাৰ পিছত সেইবিলাক বাট চ বাট দি বিন্দাছ ঘৰত শুই থাকিব। একো নকৰি পিছত সে এনেকৈ যদি তেনেকুৱা যি ভাবিছা মানে একদো মইতো কৰিহি আনিবা ভাল হওক চ বেয়া হওক কৰিছাতো
চাইতটো কৰিব লাগে ন হ'লে হ'লে হব হলেতো হৈ যাব নহ'লেতো নাই। না ভাগৰ থাকিলেতো হৈয়ে যাব কৰি চাব লাগে। ট্ৰাই কৰিব লাগে।
এই বিলাক একো ভয় মানে কি ক'বা আৰু ভয়টো চবৰে লাগে। কিবা এটা কৰিবৰ সমোয় বা ক'ৰবাত যাবৰ সমোয়। তেতিয়ানে ৰাতি হ'লে জান দাখন খুলিওক ভয় লাগে ন বাহিৰতো। কোনবা যদিহে মাৰি দিয়ে। নিচিনা পিছতো ওলাব লাগিবই নাই পাছত বাহিৰত।
উম উম।
এইবিলাকেই আৰু। বহুত কথা আহি পৰে এতিয়া কোবা।
তেনে ভাত খালা দিনত।
অঁ খালো।
কি চাবজি।
এ মায়ে দালি ভাত বনাইছিলে।
অহ।
আমাৰ এই নাছিলে ঘৰত ক'ৰবাত গৈছিলে ভনীজনীয়ে বনালে।
উম।
তাকে। দিয়া ঠিক আছে হ'ব দিয়া পাছত ফোন কৰিম হা। উ দেয়া